হেল্ল, হয় আপুনি মোৰ কথাখিনি শুনি আছে ন?
আছো কওকচোন।
হয় নিশ্চয়, এ মই আপোনাৰ পৰা অলপ সময় বিচাৰো এটা আলোচনা কৰিবলৈ আপুনি ফ্ৰী আছে তো
আছো কওকচোন বাৰু কি আলোচনা।
হয় নিশ্চয়, আ মই আপোনাৰ ওপৰত এ পৰিৱেশ সম্পৰ্কে অলপ কথা পাতিব বিচাৰোঁ। আপুনি মোৰ লগত সহযোগ কৰিব পাৰিবনে?
হয় আছো নিশ্চয় কওক।
হয় নিশ্চয়, মই আপোনাৰ পৰা পৰিৱেশ সম্পৰ্কে এটা বস্তু জানিব বিচাৰো আৰু আপুনি কিবা অলপ কৈ দিয়ক পৰিৱেশ সম্পৰ্কে।
পৰিৱেশ ন?
হয় হয়।
হয় পৰিবেশ অ আমাৰ চাৰিওফালে আমাৰ দুচকুৰে যিটো বস্তু দেখা পাওঁ গছ-গছনি ঘৰ-দুৱাৰ, মাটি, সম্পদ, পানী, বায়ু যি আছে আৰু। আ' সেইটোকে আমি আমাৰ পৰিৱেশ
পৰিৱেশ বুলি কওঁ, হয় নিশ্চয়।
হয়, এই পৰিৱেশৰ অন্তৰ্গত বায়ু, পানী, মাটি।
হয়।
এই সকলোবোৰ সম্পদকে আমি একালগে পৰিৱেশ বুলি কওঁ।
হয় নিশ্চয় নিশ্চয়, পৰিৱেশ মানে ধৰক আমাৰ নদ- নদী, পাহাৰ-পৰ্বত গাঁও, গছ-গছনি এইবোৰ সকলোবোৰে পৰিৱেশৰ ভিতৰত পৰে। তোমাৰ যিটো জৈৱ মণ্ডল সকলো পৰিৱেশ।
সকলো পৰিৱেশ, হয় ময়ো সেইটোৱে ভাবোঁ।
ভাল বেয়া থাকে মই আপোনাৰ পৰা অলপ ভাল পৰিৱেশ সম্পৰ্কে জানিব বিচাৰোঁ। আপুনি ভাল পৰিৱেশ মানে কেনেকুৱা বুজায় বুজি পায়?
ভাল পৰিৱেশ মানে ধৰক আমাৰ গছ-গছনিবোৰ সংৰক্ষণ কৰা।
হয়।
পা পাহাৰ পৰ্বতবোৰ ভালদৰে সংৰক্ষণ কৰি ৰখা জীৱ প্ৰাকৃতিক জীৱ জন্তুবোৰ সংৰক্ষ ণ কৰি ৰাখা যিবোৰ মাৰি কাটি যাতে ধ্বংস নকৰে। বৰ্তমান সময়ত দেখা যায় যে আহ কিবা এটা ডেভলপ কৰিব হ'লে পোনপ্ৰথমে গছ গছনিবোৰ কাটি দিয়া হয়।
হয় হয় নিশ্চয় আপুনি ভাল কথা এটাই ক'লে।
বনাঞ্চলবোৰ ধ্বংস কৰি দিয়া হয়। এটা সুস্থ পৰিৱেশ হ'ব লগা হ'লে বৰ্তমান সময়ত পোনপ্ৰথম হ'ল গছ-গছনিবোৰ সংৰক্ষণ কৰাটো
হয় নিশ্চয়, নিশ্চয়, আ মই ভাবো বাৰু পৰিৱেশ ত' আমি ভাল বুলি ক'লে ধৰক আমাৰ যিটো অক্সিজেন
হয় হয়।
মণ্ডলৰ অক্সিজেনটো সদায় ভাল হ'ব লাগিব সেয়ে আৰু ভাল পৰিৱেশ বুলি ক'লে
লাগিব।
অ সেইবাবে সেয়ে আমাৰ ভাল পৰিৱেশটো বৰ্তমান সময়ত গাঁও অঞ্চলতে বেছিকৈ দেখা যায় নগৰ অঞ্চলৰ পৰিৱেশটো বহুত বেয়া হয় কাৰণ কাৰোবাৰ ওপৰত ভীষণ শব্দ প্ৰদূষণ হয় নিশ্চয় আৰু
আমি সুস্থ পৰিৱেশ এটাত বসবাস কৰিবলৈ হ'লে বায়ুটো আমাক সুস্থ লাগিব।
হয় নিশ্চয় আৰু মই এইখিনিতে এটা কথা কও আৰু সু স্থ বাহৰ বাবে আমি গছ ৰুব লাগিব আৰু ধৰক এ কিছুমান গছ আছে সেইবোৰৰ গছে অক্সিজেনৰ মাত্ৰা অলপ বেছিকৈ দিয়ে। ধৰক যেনেকৈ বেলগছ, নিমগছ তেনেকোৱা গছ আমি অলপ বেছি কৈ ৰুব লাগে বা ঘৰৰ চৌহদতে হওক বা সন্মুখত হওক তেনেবোৰ গছ আমি বেছিকৈ ৰোপন কৰিব লাগে আৰু ধৰক কিছুমান গছ আছে সেইবোৰ গছে অলপমান কম অক্সিজেন দিয়ে ধৰক কাৰ্বন-ডাই-অক্সাইডতটো বেছিকৈ দিয়ে ধৰক এ ঔটেঙাৰ গছ তেতেলি গছ সেইবোৰ গছ ৰুব লাগে ধৰক সেইবোৰ গছ সাধাৰণতে আমি বাৰীৰ পিছফালে ৰুব লাগে সেইবোৰ গছ ঘৰৰ কাষত ৰুব নালাগে
হয় অ সুস্থ পৰিৱেশৰ গছ ৰু পণৰ লগতে আমি প্ৰদূষণটো ৰোধ কৰিব চেষ্টা কৰিব লাগে। যাতে আহ প্লাষ্টিকৰ প্লাষ্টিক জ্বলাই বা কিবা বিভিন্ন বৰ্জনীয় পদাৰ্থ জ্বলাই পৰিৱেশটো নষ্ট নহয়
হয় নিশ্চয় নিশ্চয়।
আৰু বায়ুমণ্ডলটো বায়ুমণ্ডলটো সুৰক্ষিত থাকিলে আমি সুৰক্ষিত থাকিব পাৰিম
হয় নিশ্চয় নিশ্চয় আপুনি বৰ গুৰুত্বপূৰ্ণ কথাই কৈছে, আমি বায়ুমণ্ডলটো সজীৱ কৰি ৰাখিবলৈ হ'লে আমি এ বাওতো আমাৰ মানে গছ-গছনি ৰুবা বুলি নহয় আৰু কি ছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। তাকে কৈছে আপুনি হয় এবাৰ আহ আপোনাৰ আপোনাৰ বেয়া পৰিৱেশ সম্পৰ্কে কিবা অলপ জানিব বিচাৰো আপুনি কৈ দিবচোন মইও ক'ম বাৰু
হয় বেয়া পৰিৱেশ বুলিলে হ'ল আহ এ নদী বা বায়ুমণ্ডলত ধৰি লওক বিভিন্ন বৰ্জনীয় পদাৰ্থ পেলোৱা তাৰ পৰা দুৰ্গন্ধৰ সৃষ্টি হয়।
হয়
দুৰ্গন্ধ বা পানীবোৰ বেয়া হৈ যায়।
হয় নিশ্চয় নিশ্চয় হয় আপুনি বেয়াখিনি সম্পূৰ্ণকে কলে বাৰু হয় হয় নিশ্চয় মানে বেয়া পৰিৱেশ বুলি কলে ধৰক
জানিব বিচাৰিম
হয় নিশ্চয় নিশ্চয় মই মইয়ো বাৰু কৈ দিছো নে বেয়া পৰিৱেশ বুলিলে সাধাৰণতে আমি যি তিয়া আমাৰ বায়ু প্ৰদূৰ্ষণ হয় শব্দ প্ৰদূৰ্ষণ হয় মাটি প্ৰদূৰ্ষণ হয় সেইবোৰ বস্তুকে আমি সাধাৰণতে বেয়া পৰিৱেশ বুলি কও
হয় হয়
আৰু এই বেয়া পৰিৱেশ টো ধৰক বৰ্তমান এ গাওঁ অঞ্চলতকৈ নগৰ অঞ্চলত বেছি তাত যিহেতু গাড়ী মটৰ বহুত বেছি চলে তাত অক্সিজেনৰ পৰিমাণ বহুত কমি যায় গছ গছনি কম ৰ'দ কম বৰষুণ কম
হয়
যাৰ ফলত মানুহে বহুত নানান বেমাৰৰ সন্মুখীন হয় বেয়া পৰিৱেশ
হয়, হয়।
এনেকুৱাকৈ বেয়া পৰিৱেশ বুলি কলে হয়। কওঁক।
হয় ন লগত ন নগৰ অঞ্চলৰ দুৰ্গন্ধময়ত বেছি। ৰাস্তা দাঁতিত এ বজতিয়া পদাৰ্থবোৰ পেলাই দিয়া হয়, যাৰ ফলত ৰাচ তাৰে মানে যাব নোৱাৰা অৱস্থা পৰ্যন্ত হৈ যায়।
হয়, নিশ্চয়-নিশ্চয়।
হয়। নগৰ অঞ্চলৰ তুলনাত আমাৰ গাঁওৰ অঞ্চলত বহুত কম হয় সেইটো।
হয়, নিশ্চয়-নিশ্চয় বহুত কম হয়। আৰু ধৰক নগৰ অঞ্চলত ৰাস্তা বনালেই হওঁক, ঘৰ বনালেই হওঁক, বা অভাৰ ব্ৰিজ, দলং এইবোৰ বনালে তো জানে আপুনি গছ গছনিবোৰ একো চিন্তা নকৰাকৈ কাটি দিয়ে। সেইটো যিহেতু আমাক ৰাস্তা লাগিব দলং লাগিব তেনেস্থলত হয়তো গছডাল নি পেলাই বেলেগতো ৰুব পাৰি। কিছুমান উন্নত-উন্নত দেশবোৰত তেনেকুৱা ব্যৱস্থা কৰে, গছ গছনি জাল যিহেতু গছ এডাল ডাঙৰ হওঁতে বহুতখিনি সময় লাগে, বহুত বছৰো লাগে। গতিকে আমি যদি এটা ৰাস্তাৰ কাৰণে ডাইৰেক্ট গছডাল হত্যা কৰিয়ে দিওঁ তেনেস্থলত আমাৰ পৰিৱেশ বহুত ভালে থাকিব গতিকে পৰিৱেশটো ভালে ৰাখিবলৈ হয়, ৰাস্তা দলং বনালেও আমি গছ গছনিবোৰ সংৰক্ষণ কৰিব লাগে বা উঘালি বেলেগত হলেওঁ ৰোপণ কৰিব লাগে।
ৰোপণ কৰিব লাগে হয়।
হয় আৰু ধৰক পাঁচ জুনত বিশ্ব পৰিৱেশ দিবস, সেইদিনা আমি বহুত গছ পুলি ৰুও। কিন্তু সেইবোৰ আমি ৰোৱাৰ পিছ দিনাৰ পৰা আমি পাহৰি যাওঁ সেইবোৰ সংৰক্ষণ কৰিব লাগে। অকলৰুলেই নহয়, আৰু আৰুতো বহুতে কয়। সেইখন ডাঙৰ মানুহে কয়, এডাল গছ হত্যা কৰিলে আৰু তাৰ সমানে দচ দুটাল গছ ৰুব লাগে।
ৰুব লাগে।
সেইবোৰ হয়, সেইবোৰ নিয়ম
এইটো এটা মুখত কোৱাহে কথা বুলি মই ভাৱোঁ।
হয়, নিশ্চয়-নিশ্চয়।
এইটো কোনো হাতে কামে নকৰে।
নকৰে-নকৰে কাৰণ, সেই বস্তুটোআমি হাতে কামে কৰিব লাগিব এ ভাল হ'ব, হয় নিশ্চয়। মই বাৰু আপোনাৰ পৰা, ধৰক এ গাঁৱৰ অলপমান ভাল পৰিৱেশৰ বিষয়ে আপুনি অলপ মোক কৈ দিব নেকি? গাঁৱৰ পৰিৱেশটো কিয় ভাল তেনেকুৱা ধৰণৰ অলপ কথা কৈ দিয়কচোন?
আ, গাঁৱৰ পৰিৱেশটো ভাল হোৱাৰ প্ৰথমটো কথা হ'ল গাঁৱত মানুহে ধৰি লওঁক নগৰ অঞ্চলৰ দৰে গাড়ী মটৰ নচলায়। যাৰ ফলত গৰ গাঁৱৰ বায়ুটো ভাল হৈ থাকে।
নিশ্চয়।
য'ত-য'ত ত'ত বৰ্জিত পদাৰ্থবোৰ নেপেলাই, যাৰ ফলত মাটিটো দুখিটা নহয়।
হয়, হয়, নিশ্চয়-নিশ্চয়। আপুনি ভাল কথা কলে, আপুনি মাটি প্ৰদূষণৰ এটা ভাল কথাই কৈছে।
হয়, লগতে গাও অঞ্চলত আহ গছ গছনি ৰোপনটো
বেছি আছে। আছে-আছে বহুত বেছি। হয়, হয় নিশ্চয়। আৰু ধৰক গাঁৱৰ ৰাস্তা পদূলিৰ কাষতে গছ গছনিবোৰ থাকেই। আৰু সেইবোৰ ৰাস্তা বনালেও আমাৰ মানুহে উঘালি পেলাব নিদিয়ে।
নিদিয়ে।
গাঁৱৰ মানুহবোৰৰ পৰিৱেশ সম্পৰ্কে গাঁৱৰ মানুহবোৰৰ সজাগতাটো বেছি আছে। সেইবাবে আমাৰ গাঁৱৰ পৰিৱেশটো ভাল হৈ আছে।
ভাল লৈ আছে হয় এইটোৱেই।
গাঁৱৰ অকল পৰিৱেশ বুলি ক'লেই নহয়, আৰু ধৰক। পানী নদ- নদী এইবোৰো বহুত চাফ চিকুণ হয়। নগৰ অঞ্চলতকৈ নগৰ অঞ্চলত জাৱৰ। নলা নৰ্দমাৰ পৰা পানী যায় তাৰ ফলত পানীতো বহুত দূষিত হৈ যায়। আৰু সেইবোৰ পানীততো গা চা ধুবও নোৱাৰি? বা ব্যৱহাৰ কৰিব নোৱাৰি আমাৰ গাঁৱৰ। এ নদীয়ে হওক বা। পুখুৰীয়ে হওক সেইবোৰ পানী আমি। তোমাৰ বিভিন্ন সময়ত ব্যৱহাৰ কৰো কাপোৰ ধুবাই হওক গা ধুবই হওক বা কিছুমান। হয় কামত আমি ব্যৱহাৰ কৰা দেখা যায় কাৰণ আমাৰ গাঁৱৰ। পানীবোৰ ভাল হয় যোৱা নাই।
হয়।
তেনেকুৱাকৈ বাকী আপুনি অলপ এ হয়।
মই জানিব বিচাৰিম অ' পৰিৱেশ ভাল হোৱাৰ দিশত আপুনি কি ভাবে।
হয় নিশ্চয়। পৰিৱেশ ভাল হোৱাৰ দিশত বুলি ক'লে এ মইতো ক'লো এ গছ গছনি ৰোপন। অকল ৰোপণ কৰিলে নহ'ব সেই তাক সংৰক্ষণো কৰিব লাগিব।
হয়।
আৰু আমাৰ বনাঞ্চল বা ৰাষ্ট্ৰীয় উদ্যানসমূহ আমি। ভালকৈ ৰাখিব পাৰিব লাগিব। আৰু ৰাস্তা ঘাট বনালে আমি গছ গছনি বোৰো। উগালি পেলোৱাত কৈ বেলেগ ঠাইত নি ৰোপন কৰিব লাগিব যিহেতু ৰাস্তাটো লাগিব। ৰাস্তাটোতো নবনোৱাকৈ থাকিবও নোৱাৰে আৰু ধৰক আমাৰ। নদ-নদী, পুখুৰী, জলাশয় এইবোৰ আমি চাফ-চিকুণ কৰি ৰাখিব লাগিব।
হয়।
আৰু আমাৰ জৈৱমণ্ডল যাতে সুৰক্ষিত হৈ থাকে তাৰ বাবে আৰু বিভিন্ন ধৰণৰ ব্যৱস্থা। ল'ব লাগিব।
হয়।
আৰু মই আপোনাৰ পৰা অলপ এ। সুস্থ পৰিৱেশৰ পৰা কি লাভ হ'ব মই অলপ জানিব বিচাৰো।
হয় সুস্থ পৰিৱেশ সুস্থ পৰিৱেশ। টো মানে হ যদি পৰিৱেশটো সুস্থ হৈ থাকে তেতিয়াহে আমি। জীৱ মণ্ডল বা মানুহ সকলোবোৰ সুস্থ হৈ থাকিব পাৰিম।
হয় নিশ্চয়।
যদি আমাৰ পৰিৱেশটো সুস্থ নহয় তেনেহ'লে আমি কেনেকে। সুস্থ থাকিম কাৰণ পৰিৱেশৰ যিটো অক্সিজেন সেইটোৰ দ্বাৰা আমি মানুহ বা জীৱমণ্ডলটো গোটেই জীয়াই আছোঁ।
নিশ্চয়-নিশ্চয়, হয়।
পৰিৱেশ সুস্থ নাথাকিলে জীৱমণ্ডলতো বহুতো বেমাৰ-আজাৰ বা বিভিন্ন
হয় নিশ্চয় আৰু এনেওতো আজিকালি বিভিন্ন ধৰণৰ নেদেখা বেমাৰে দেখা দিছে। আপুনি জানে গতিকে আমি পৰিৱেশ সম্পৰ্কে আমি সজাগ হ'বৰ। বহুতখিনি সময় পাৰেই হৈ গৈছে তথাপিও এতিয়াৰ পৰাও আমি সজাগ হবৰ হৈছে।
হৈছে হয়।
গতিকে পৰিৱেশ আমি সজাগ কৰিবলৈ আমি নানান পদক্ষেপ লব লাগিব। বা আমি আমাৰ জ্যেষ্ঠজনৰ পৰাও শিকিব লাগিব। আমাৰ জ্যেষ্ঠজনে আমাৰ আগ আগৰদিনৰ মানুহবোৰে পৰিৱেশ সম্পৰ্কত সজাগ আছিল কিন্তু বৰ্তমান অসমৰ আমি নতুন প্ৰজন্মবোৰ পৰিৱেশ সম্পৰ্কে বেছি চিন্তা নকৰো।
নকৰোঁ, হয়।
গতিকে নিশ্চয় আমি, পৰিৱেশ সম্পৰ্কে, চিন্তা কৰিবৰ হৈছে সকলোৱে।
নিশ্চয়
গতিকে আপোনাৰ লগত বাৰু মই বহুতখিনি নজনা কথা পাতিলো। তাৰ বাবে ধন্যবাদ, মোৰো বহুত ভাল লাগিল। বা অনাগত দিনতো আমি নতুন-নতুন বিষয়ৰ ওপৰত আলোচনা কৰিম।
কৰিম হয় ধন্যবাদ।
ধন্যবাদ, হয়।